হেল্ল'
হেল্ল'
কোৱা অঁ শুনা পাইছো
অঁ ৰাজেশ হয় ন
অ' ৰাজেশে হয় মই
অঁ কি কৰি আছা এতিয়া
এতিয়া মানে এই বজাৰত আহিছিলো
অ' বজাৰত কি বজাৰ সাপ্তাহিক বজাৰ নে দৈনিক বজাৰ
মানে দৈনিক বজাৰ লাগে না, সপ্তাহিক বাজাৰ তো এই কিবা মংগল বাৰ লাগে হয় শুক্ৰবাৰ, বিষ্টিবাৰ এনেকে বুধবাৰ, এনেকে কৈ লাগে ন' মানে দেল-দেইলী বজাৰ বহে, চবজি লগাইছিলো অলপ।
অ', কি-কি চবজি নিলা?
এ, এইবিলাক আলু পতল বিলাহী। আদা, নহৰু। কেচা হেই। তাৰপিছত আৰু অলপ কিবা ল'লো, এ মই আজি কণীয়ে খাম দে, কণী লৈছো।
অ', ঠিক আছে, ভাল। কি কণী কেইটা ল'লা।
আমি বে-বেছি নহয়, ঘৰত তুমি ছয়জনহে।
ঠিকে ছয়টা ল'লা নহ'লে।
তাত আকৌ হ'লে সেইদিনা খন
উম-উম, ভাল-ভাল। আজি দিনটো ব-বতৰটো কেনেকুৱা তোমালোকৰ সেইফালে, বৰষুণ দিছেনে নাই?
অ'।
অ, বৰষুণ দিছে?
অ', বৰষুন চাৰা দিনটা আজি বৰষুণ পৰছে।
বৰষুণ দিছে।
ইমান পানী পৰছে এ, মানে। এ আমাৰ কিবা এ, পথাৰ মাখাত পানী হৈ গৈছে, বহুত। মানে সেই পানী
বৰষুণতো দি ভালে কৰিছে, বহুত-বহুত মানে বৰষুণ পৰা নাছিল নহ গছ-গছনিবিলাক শুকাই গৈছিল, এতিয়া অলপ মাটিবিলাক জীপাল হৈছে।
বৰষুণ দিলে পানী হ'লে পথাৰ দিগদাৰ না, গৰু গিলাক ঘাঁ খাব নৰে।
অ', -অ' সেইটো হয় কিন্তু, পানীটো যে পৰিছে এখন ঘাগিলা হ'ব জলদি।
উম।
সেনেকুৱাই আৰু।
হয় নেকি।
অ', পিছে তুমি, ক'ত নোযোৱা ফুৰিব এইবাৰ।
ফুৰিব, কালি কামাখ্যা মেলা যাবি নেকি? অম্বুবাচী।
উম, উম, যাম দে ওলাবা?
জাম থাকে না?
উম, উম, উম, সোনকালে যাব লাগিব।
ট্ৰেইনত যাব, বাছতো বহুত পইচা পৰি যায় ট্ৰেইনত কমতে হৈ যাব। এই বিশ-পঁচিশ টকা পৰিব।
হয়, ঠিকে আছে পঁচিশ টকাত যায় আৰু বাছত গ'লে ক'ত দুইশ-আঢ়ৈশ টকা লাগি যাব ঠিক খাবই লাগিব প্ৰায় মোটামুটি উম
ইয়াতে অসুবিধা এইটাই আৰু একো নাই। তাপিছত মানে কামাখ্যা কামাখ্যাত নামি গ'লি হ'ল। কামাখ্যা ষ্টেচন
এতিয়া মই আম খাই আছোঁ।
অ', হয় নেকি।
হম।
আম খাই আছা?
উম, তুমি খোৱানে নাই আম?
খাৰ আম খাও, সিমান এটা নাখাও।
মানে ফলৰ ভিতৰত কি ভাল লাগে, ফল মূলৰ ভিতৰত কোনটা ফল ভাল লাগে আঙুৰ না আপেল?
এক সেইবিলাক এটা মানে ভাল এটা নহয়।
উম, তথাপিও কোনটা কোনটা আছে, বেছি ভাল পোৱা এনেকে?
আমৰ জুচতা খাই ভাল পাওঁ, আমৰ জুচ, আপেল জুচ
ভাল লাগে।
উম। মানে ফ্ৰুট জুচ ন ভাল লাগে, ফ্ৰুট ন খাই ভাল নালাগে।
উম, উম, উম, হয়, হয়।
ফ্ৰুট জুচতা খাই মানে তেষ্টো বেলেগ। যেকে আৰু আৰু এই যেনকে এই কিহেৰে কি খেজুৰ মাৰ কিচমিচ কাজু আৰু আখৰুত, কিবা কিবি দিয়ে না গাখীৰ দিয় না গাখীৰ চেক বনাই খাই ন ফল চেক। সেই বস্তুতটো ভাল নাই। সেইটো চাব লাগে। সেইটো খালে হৈ যায়।
যা নাই নেকি একবাৰ?
উম অহ', সেইদিনা -সেইদিনা খাই চো
হয় - হয়।
আহ', দাদা আছে দাদাই বনাইছিল গাখীৰ দিছে আংগুৰ, মালভোকল, কাজু, খি, বাদাম।
অহ ', কিন্তু কাজুৰ দাম কেনেকুৱা ভা কেজি কিমান দাম কাজু - কাজুৰ দাম কিমান? কাজুৰ- কাজুৰ দাম কিমান কাজু? হেল্ল', অহ ' শুনা পাইছোঁ কোৱা? কাজুৰ দাম কিমান কাজু?
কি কৈছা?
কাজু দাম ধোন কাজু?
দাদাই আনে ন? কিমান কৰিব লয়?
অহ - অহ তোমাৰ দাদা কি কাম কৰে?
উম
কোম্পানীৰ
হাহ
কোম্পানীৰ কোম্পানীৰ চুপাৰ ভাইজাৰ হয়।
অহ ',
উম ক'ত গুৱাহাটীত নে বেলেগত? অহ, ভালে দৰমাহাটো বেছিকে পাই ছুপাৰ ভাইজাৰ। নহ উম হেল্ল', শুনা পাইছা? অহ, শুনা পাই আছোতো কিয়? কলটো কাটি দিয়া না, এইটো কথা পাতা। অহ, সেই কলটো কাটি দিয়া পিছত কৰিবা অলপ। অহ হেল্ল',
উম ক কাটি দিং ৰহ।
অহ'তোমাৰ ঘৰ ঘৰতৰতো গোৱালপাৰ নহ?
উম ভাল পাল- ভাল পাল।
ৰাঙাচাযা - ৰাঙচাপাৰ এখন গৈছো নেকি?
নাই ইব ত যায় পোৱা নাই আমি এতিয়ালকে।
উম বোলে ভাল বোলে গাঁওটা বোলে চাফা গাঁও বোলে পুৰা। উম শুনিছো, মই মোবাইলত চাইছো। কি- কি চাইছে এনে গোৱালপাৰাৰ কাৰণে। গোৱালপাৰা কি-কি চাইছে এনে? অ', হেল্ল'। গোৱলপাৰা কি উঠাইছা, হেল্ল'। উম, গলপাত কি চাইিছা? হেল্ল'। শুনা পাইছা? উম। গোৱালপাৰাত কি কি চাইছা?
আমাৰ মানে ইমান যোৱাই নহয়। মানে কেতিয়াবা এটা দৰকাৰী কাম থাকলি। বা কিছু বেংকৰ কাম থাকলি বা এনেকে কাগজ পাতিৰ কাম থাকিলি যোৱা হয়, এনে যোৱা নহয় মিছা কথা ক'লে কি হ'ব?
কি এনে কি কামত গৈছিলে এখন বনাবা গৈছিল নেকি এছ বি আইত?
অ', আৰু এ মাৰ আধাৰ কাৰ্ড কিবা পাবলৈ ন' আছিল। একেবাৰে বেছি অফিচত
উম।
মান দৰকাৰী কামত যান হয়। কিবা বস্তু আনিবা আপোনাৰ কিবা লাগিলে। ঘৰা কাৰণ য ন হা
মাটি নন্দচৰত গৈছা নাই মাটি নডছৰ?
উ, তাতে কিছু
কেনে জাগাটো কেনে?
উম, জোগাত ঠিকেই আ ভাফ জো
উম, মানে কি কি চাব লগা আছে?
আমৰত মন্দিৰ আছে।
তলত নদী আছে।
ত'ত নদী আছে।
উম।
সটাই আৰু
পাহাৰ আছে নহয়, নহয়।
উম, অ', এই বিশেষ চাব লগা নাই ম গম পাওঁ।
ভাল লাগে তো ন গা গা পিছা ন' নটো
অ', ধুইছো মনেই ইমান ধোৱা নাই অলপ নামিছো সকাৰণে।
অ', এই ভেবল আছে যে ভেবল এইটো এই ডুবি গৈছিলো। পানীত ভাইি গৈছিল একবাৰ একজনে ধৰছে। বাচি গৈছে নহ'লেতো গেলাই হয়হি।
অ'
তেনেকুৱাই আৰু এইবাৰ যাবান নাই বলোঙত বলোঙত যাবান নাই
অঁ যাম অঁ বাই বাইৰ ওচৰতো যাবা লাগা আছে হাঁ আগত আহিছো হাঁ হেল্ল' হেল্ল' অঁ হেল্ল' শুনাই পোৱা নাই